উম, শুনিছোঁ কোৱা? এই এনেই এপাক ওলাই আহিছিলোঁ। বাটে-বাটে কিনো কৰিবা আৰু
অঁ, গৰম কেনেকুৱা, গৰম কেনেকুৱা?
গৰম আগতকে অকণমান কম, আগৰ তুলনাত দেই।
নাই মই আজি মানে কিবা বতৰটো ডাৱৰীয়া যদি ইমান গুপগুপীয়া গৰম এটা পাইছোঁ নহয় আজি।
এই মানে বতৰ বেয়া হ'লে গুপগুপীয়া গৰম এটা হয়। ডাৱৰটো আহি যায় যে তললৈ গম পাইছানে? উম-উম, হয়-হয়! মই মানে কি হ'ল সেই ঘৰতে থাকি-থাকি এই অলপ গৰম উঠাৰ কাৰণে মানে বাহিৰত এবাৰ আহি এনেই খোজকাঢ়ি আৰু জগিং টাইপ মানে উম-উম। কিনো কৰিবা ঘৰতে সোমাই-সোমাই অঁ আৰু তাতে যেতিয়াৰ পৰা যেতিয়াৰ পৰা মানে স্মাৰ্ট মিটাৰটো লগোৱা হ'ল, তেতিয়াৰ পৰা একদম টকাবিলাক জিলিকি থাকে নহয়।
উম, একেবাৰে
গম পাইছানে?
তাকে-তাকে চুচি বাচি পেলাই আৰু
চুচি বাচি পেলাই। এতিয়া মানে তোমাৰ সেই মোবাইলৰ ৰিচাৰ্জতকৈও বেয়া হ'ল ধৰ এই দুশ
উম উম একেবাৰে তুমি নোৱাৰা আৰু যেতিয়াকে লগত বোলে চাৰে তিনিশ মাইনাছ বোলে কাৰেণ্ট কাটি দিলে গম পাই গ'ল আৰু। বাকী আমাৰ গাঁৱৰ কোনোবাই-কোনোবাই এ চি লগাইছে বোলা শুনো।
লগাইছে-লগাইছে ডিবগই লগাইছে নহয়।
হয় নেকি? মোক কোৱাই নাই। কালি-কালি ফোন কৰিছিলে মই ৰিচিভ নকৰো ন কৰিলোঁ
হয় নেকি?
উম। তাৰপৰা কল বেকো কৰা নাই বেয়াই পালে নেকি জানো আজি নাহিলোও সিহঁত দুটা।
তাকে-তাকে নাই ওলাই গৈছে মেডিকেল।
অ
আহ আৰু হেৰি খাবলৈ এই ব্ৰেড চপ, ব্ৰেড পকৰা খাবলৈ।
একেবাৰে ভাই ইহঁতক ইহঁতক কেনেকৈ গেছ নমায় মোক সেইটোহে বুজি নাপাওঁ
নাজানো আৰু
এ এটাই এইটো বাৰু গেছৰ পিল লৈ ঘুৰি ফুৰে।
উম-উম মানে তোমাৰ আজি-আজি নহয় কালি লগালে, কালি লগোৱা হৈ গ'ল।
আনিলে অনলাইন, আনিলে অনলাইন আহি পেলাই ধৰ কালি লগাই থৈ গুচি গ'ল। পৰহি এচিটো পাইছেহি আৰু।
তোমাৰ হেৰি কি-কি ব্ৰেণ্ডৰ বা? এল জি নেকি? বাহ পঞ্চাশ মান পৰিছে চাগে ন, চল্লিশ-পঞ্চাশ মান কি কি কোৱা, ফাইভ ষ্টাৰ ইমান কম দাম নেকি থাৰ্টিত
আৰু কমতে সি পালে হয় সেই অফাৰ আনিব নোৱাৰিলে মানে গ্লিটছ মাৰিলে কিবা-কিবি অৰ্ডাৰ নহ'ল
তেওঁৰ মোৰ চাগৈ কে্ৰডিট ক্ৰেডিট কাৰ্ডত পাই গ'ল ন, তিনি-তিনি হাজাৰ দুই-তিনি হাজাৰ টকা এটা হেৰি
অঁ মানে ক্ৰেডিট কাৰ্ডত তিনি নে চাৰি পাইছে
উম পাই জানো ক্ৰেডিট কাৰ্ডত ক্ৰে ক্ৰেডিট কাৰ্ডক তোমাৰ ক্ৰেডিট কাৰ্ডক সেইটোৱে ভাল
সেইটোৱে ভাল এই তোমাৰখনৰ যেনেকে দেখা নাই কামত দি আছে অ তোমাৰ হেৰিটো কি হ'ল ইনভাৰ্টাৰটো আৰু কিমান দিন আছে
তোমাৰ পাঁচ মাহ গৈছেহে এইবাৰ ছয় সাত ছয় সাত মই তোমাৰ ঢেৰ বছৰ কৰিছিলো ওঠৰ মাহ তোমাৰ পাঁচ ছয় মাহ পাঁচ ছয় মাহ গৈছেহে
এই নহয় তেওঁ তোমাৰ কি জানা আনো বুলি কওঁতে আনিব পাৰিলা
এ এনেই এনেইতো মই জিন্দগী নোৱাৰো
তাৰ সুবিধাটো
আৰু আৰু তোমাৰ এটা কথা কি জানা এ এতিয়া তুমি ধৰা দোকানতো ই এম আইত পাই যোৱা দোকানত ই এম আইত আনিব গ'লে তুমি তাৰ ফিফট পাৰ্চেণ্ট নে ফৰ্টি পাৰ্চেণ্ট দিব লাগে এতিয়া পঁচিশ হাজাৰ হলে তুমি কমেওতো ছয় সাত হাজাৰ টকা এটা দিব লাগিব সেইটোতো হাতত নাথাকে ন ইয়াত এতিয়া ধুনীয়াকে মই নিজৰ মন মজিত ই এম আই টো লগাই কৰি মিলাই লৈছো এইটো এইটোৰ নিচিনা বেচ নাই
আৰু আৰু এটা কথা কি জানা তুমি ধৰ এতিয়া লওঁ বুলি কওঁতে লৈ ললা হয়নে কিন্তু যেতিয়া তুমি ধৰ ভাবিবা যে নাই মই ঢেৰ বছৰৰ পিছত ল'ম তুমি টকা গোটাই গোটাই সেই টকাটো কিন্তু গোট নাখায় যেতিয়া তুমি একেলগে ত্ৰিশ হাজাৰ মান টকা দিব লাগিব তোমাৰ সেই টকাটো গোট নাখায় ধৰ উম
মই তেনেকেই ভাবি আছিলো ইনভাৰ্টাৰ এটা ল'ম মাকে ম পঁচিছ হাজাৰমান টকা দি ইন ইনভাৰটাৰ এটা ল'ম আজিলৈক এ গোটাব নোৱা
নাই নাই এইটো মিছা কথা মই সেই চেক বুজি লৈ ললো আৰু কিবা কিবি কি মিলাই যে
তুমি কিন্তু সেই সময়টোতে চেক বুজি লৈ যে ভাল কৰিলি এতিয়া যে নোৱাৰিলেহেঁতে
অ হেই এতিয়া নোৱাৰা আৰু আৰু এতিয়া আনিবলৈ মোৰ তাত ক্ৰেডিট কাৰ্ডো নাই উম
মই মানে মই মানে আনিলোঁ তোমাৰ জানুৱাৰী নে ফেব্ৰুৱাৰী মাহত অ তেতিয়া তেতিয়া অকণ দামটোও কমেই নহয় এইবিলাকৰ কাৰণ ঠাণ্ডাৰ অলপ দিন তাৰপিছত মানে কি হ'ল ল'ম বুলি মই একে ভবা নাছিলোঁ গম পোৱা ৰাত এ কি হ'ল এনেকে ফে ফেচবুক চাই থাকোতে মানে ইনভাৰ্টাৰ শ্ব' হৈ গ'ল লিংকত গুচি গ'ল ফ্লিপকাৰ্টৰ গৈ দাম বিলাক চালো চাওঁ ৰ চালো চালো মিলাই কৰি মানে মই মানে একদম চব মই মানে তোমাৰ ছিংগুল চিংগুলকে আনিছোঁ আহিছেহে একেলগে মই আনিছো তোমাৰ চিংগুল চিংগুলকে তাৰপা চব মিলাই কৰি চাই
অল টুটেল অল টুটেল কিমান পৰিছিল তোমাৰ অলটোটেল
হেল্ল' অলটোটেল মোৰ তেইছৰ ওচ তেইছৰ ওচৰা ওচৰি আৰু বাইছ হাজাৰ কিমান মান এনেকুৱা মই পাহৰিছো বাইছ হাজাৰ তেইছ হেজাৰ ক্ৰছ কৰা নাই, বাইছ হেজাৰ কিমান টকা আৰু।
তোমাৰ হেৰি বিলাকৰ বেটেৰী বিলাকৰ দাম বোলে বিশ হাজাৰত গোটেইটো পাই যায়। আজিকালি কিন্তু দাম বাঢ়িলে গম পোৱা? তুমি বেটৰী আৰু মেচ। মেচিন এটা আজিকালি বিশ হাৰ নোপোৱা, তেইশ পঁ। চৌবিশ পঁচিশ, ছাব্বিশ এনেকুৱা হ'লগৈ'।
আমাৰ আমাৰ মেচিনতটো মই তোমাৰ এই ছয়হেজাৰ দুশ টকাত আনিছিলো। এতিয়া সেইটো মেচিন সাত হেজাৰ কিমান টকা হ'ল। প্ৰায় হাজাৰ বাৰশ টকা বাঢ়িছে, তাৰপৰা মই মই তোমাৰ বেটেৰীটো। বেটেৰীতটো আনিছিলো চাৰে পোন্ধৰ নে ষোল্ল হাজাৰ লৈছে। লৈছিলে মানে দুশ এম এছত এতিয়া তোমাৰ সেইটো হ'ল ওঠৰ হাজাৰ নে বিশ হাজাৰ টকা এতিয়া।
নাই তুমি মানে লওঁ বুলি ক'লে একে মুঠতে নোৱাৰা সেই। সেইকাৰনে একচুৱেলি মানুহক ক্ৰেডিট কাৰ্ডখন লাগে বুজিছা।
লাগে - লাগে আৰু মানে এইবিলাক বস্তু যে অকমান ঠান। লোকসীমায়।
অ' সেইটোতো আৰু ধুনীয়া।
তোমাৰ, অ' মোৰ লৌকোচিমাই নহলো। তোমাৰ হেৰি দে ছমাহলৈকে লোককো চিমাই দিয়ে মই ছমাহ ক্ৰছ কৰিলো ন মোৰ লোক চেমাই নহয়। নহয় - নহয় মানে ছয়মাহলৈকে তোমাৰ লোক চেমাই দিছিলে ছমাহ কৰিলে মানে বহুত পইচা। দিব লাগে, কমেও পাঁচ ছহেজাৰ মানকে দিব লাগিব।
পিছে ন। তুমি একেলগে কিনাতক বস্তুটো তুমি এতিয়া মাহে - মাহে দুই তিনি হাজাৰ। টকা দি আছা গাত নালাগে তো।
অ' পোন্ধৰশ টকাকে গাতো নালাগে কেতিয়া এনেকে। খতম হৈ যাব মই নিজে গম নাপাম হয়নে?
গমেই নাপাবা, তুমি বোলে চাই চাইগৈ অঁ আজি মোৰ ডেৰ বছৰ খটম। গম পাইছানে। এই এনেকে -এনেকে মাহে মাহে দিওতে দিওঁতে তুমি গমেই নাপাবা আকৌ সেইটোৱে ভাল অ'
চিভিল স্ক'ৰটো ভাল হ'ব।
চিভিল স্ক'ৰো ভাল হৈ যায়, সেইটো হয়। বাকী বেদান্তই যে যোনটো ই এম আই লৈছিলে সেইটো চলিল পুৰা হ'ল।
খতম কৰিলোঁ তাৰ জুনত জুনত খতম হ'ল।
এতিয়া কি অকল ইনভাৰটাৰটো আছে নে আৰু কিবা আছে?
অঁ এতিয়া অকল এতিয়া অকল ইনভাৰ্টাৰটোৱে আছে। আৰু মই মাহে - মাহে কিবাকিবি ধৰ অৰ্ডাৰ দি থাকোঁ পাঁচশ ছশ সাতশ এনেকৈ আহে আৰু। এককস্ৰাকে সেৰি এতা।
সেয়া ধৰ সৰু - সৰু এমাউণ্ট আৰু ইমান বেছি এমাউণ্ট নহয় ধৰ।
মই যদি এতিয়া মোক পোন্ধৰ তাৰিখৰ আগত দিওঁ অৰ্ডাৰ। মোৰ মানে পোন্ধৰ তাৰিখে বিল আহি যায়, ছয় তাৰিখে বিল আহি যায় মই যদি মই যদি বিল হোৱা পিছত। অৰ্ডাৰ দিওঁ অৰ্ডাৰ দিওঁ সেই- সেই মই যেতিয়া দমহা পালে মানে এই। পোন্ধৰ তাৰখে অহান্ধৰ মোৰ তাৰিখ বিিল আহ ম তেতিয়া দম পাল দুই তিনি তিখ মই বিল মানে মই মানে বিলটো তেতিয়া দি দিব পাৰো, ম মানে সদায় পোন্ধৰ তাৰিখৰ পিছত হে অৰ্ডাৰ দিওঁ। এই বোলে ঘৰ দুৱাৰ চাবোন খতম হ'ল অঁ।
লাভ হ'ল লগতে তোমাৰ লগৰো দিয়াচোন লাভ হৈ আছে এতিয়া বেদান্তৰে ধৰ। সি ধৰ এতিয়া কোনো ই এম আইতটো আনিব পাৰিলে হয়। এতিয়া তোমাৰ তাত আছিল বুলি ধৰ সি ধৰ ই এম আই দি দিলে সেয়া তাৰো ধৰ সেই এবছৰ মান গ'ল না যিমান একেলগে তাৰ বাৰ হোজাৰ মান নে কিমান গলে হয়?
অ সি তোমাৰ ন মাহ কৰিছিলে।
কম গৈছে।
সি তোমাৰ ন মাহ কৰিছিলে। সি তোমাৰ চেলক সুধিছিল নহয় তাক চেলে নিদিলে। নিদিলে তো চেলে।
চেলৰ আকৌ কি হ'ল গম পাইছা নে নাই? সি আকৌ মানে ইমানেই জানে ইমানেই জানত ত ক্ৰেডিট কাৰ্ড আনিছে এখন পইণ্টৰ প্ৰথম, এই দাদু হঁতক দেখি থাকে দাদু হহঁতে ধৰ দুই তিনিখন তি এই লৈ ললে এতিয়াতো দাদুৰ কিমান প্ৰায় ছয় সাত খনমান আছে নেকি? ত' তাকে দেখি পেলাই প্ৰথম মানে ইও মানে কেলে দিব্যইও আনিছিলে, আনিলে এখন পইণ্টৰ হে এইখনত খালি পইণ্ট পায় কি ক্ৰেডিট কাৰ্ড নাজানো আৰু। তাৰপিছত আকৌ এতিয়া চেঞ্জ কৰি যেনিবা নতুন নতুন এখন আনিলে, কিন্তু সি অনা সেই কাৰ্ডখন কাকো নেদেখাই কিয় জান নে নাই? এই যে তুমি বা কোনোবাই যে খুজিব এহ মোৰ হেৰিটো দি দে না, ক্ৰেডিট কাৰ্ডত আনি দে না, মোবাইলটোৱে হওক বা কিবাই। হওক ফেকো নিদিয়ে আছে বুলিয়ে নকয় ধৰ, গম পালা? তুমি ধৰ যেনেকে মোক যে কোলা যে
এ দি দিলো অৰ্ডাৰ দি দিলোঁ আহি গ'ল, সি সেইটো নকয়।
উম নকয় নকয়, নহয় মই তুমি এটা কথা চাবা হা তুমি এটা কথা চাবা সেই তাক জুই তাক জুই তুমি সোধা যে কিবা দিব্য মই মোবাইল এটা দিওঁ কিবা কে কেচবেক পাম তই ক্ৰেডিট কাৰ্ডখন দেচোন সি কব নাই নহয় বেলেগক দি থোৱা আছে মই পইচা পাই থাকো কিন্তু কিন্তু সি ঘৰৰ বস্তু খিনি আকৌ কিন্তু ক্ৰেডিট কাৰ্ডৰ দিয়ে আনে, টিভি আনক, ফ্ৰীজে আনক, এচি আনক সি কিন্তু নিজৰ কে ক্ৰেডিট কাৰ্ডৰ আনে, কিন্তু বেলেগে খুজিলে তাহাতৰ আক বোলে ক্ৰেডিট কাৰ্ডেই নাই।
ডাঙৰ কথা কি জানা নে নাই? মানে তাক যেতিয়া তুমি মোবাইলেই হওক বা কিবা এটা বস্তু আনিবলে দিবা সি জানে সি জানি বুজি তোমাক বেয়া বেয়া বস্তু এটা তোমাক চইচ কৰি দিব। চেইম দামত তুমি বহুত ভাল বস্তু এটা পাবা, কিন্তু সেই বস্তুটো সি নিদিয়ে সি বেয়া বস্তু চইচ কৰি পেলাই তোমাক দি দিব। তুমি এতিয়া, সেইকাৰণে মই কৈছো তুমি এতিয়া অ তুমি তাক সুধিবানে না দাদুৰ পৰা তুমি পৰামৰ্শ ল'বা? কিবা যদি তোমাৰ টেক বা গেজেট বিষয়ে কিবা যদি তোমাৰ লাগে ত এতিয়া আমিতো দাদুক সুধিম না!
উম, অ আজি আজি আজিকালি তুমি ইউটিউবত চাই চাই তুমি নিজেও মানে জানা হৈ যাব পাৰি আৰু, ইউটিউবত চালেই হ'ল।
কথাটো কৈছোঁ, আগতে মোবাইল এটা বুলি ক'লে আমি মানে যিমান চালো তাক এবাৰ সোধোঁ এতিয়া তুমি কাকো সুধিব নালাগে, ইউটিউবটো আছেই তুমি চাৰ্চ আপোনাৰ নিজৰ নলেজো বাঢ়িলে গম পাইছানে? এতিয়া এতিয়া তুমি মোবাইল এটা লওঁ বুলি ক'লে তুমি কাক কো নোসোধাতো, তুমি যে যিমান যে তুমি যে ৰিভিউ বিলাক ৰিভিউ বিলাক চাবা তোমাৰ নিজৰ নলেজটোওতো বাঢ়ি বাঢ়ি গৈ আছে, নিজৰ কামত নাহিলেও টো তুমি তু লগৰ দুটাকতো তুমি এডভাইচ দিব পাৰিবা। সুধিলে কমচে কম যে অমুক তু ল তমুক তু ল উম। না পাৰফমেঞ্চ থকা বেচ ম'বাইল ভাল নে কেমেৰা চেন্ট্ৰিক ভাল কিবা ভাল হয়নে নহয়, সেই কথাবিলাক তেনেকুৱা আও
কিন্তু মানে ইয়াক মই চালো হা সি বেলেগৰ বস্তু দিবৰ কাৰণে দি এখন দিব নোৱাৰে। উম কোৱা!
মই চিম্পল কথা এটা কও তুমি আজি ম'বাইল এটা ল'ব বিচাৰ ভাবিছা তুমি একোৱেই নাজান মোক যদি সুধিছা। মই ধৰ মোবাইলৰ বিষয়ে জানো। মই এইটো কৰিব লাগে যে মই বেষ্ট তৰ বেষ্ট মোবাইলটো যাতে তোমাক মই দেখাই পেলাই দিওঁ টকা বিছ বা ত্ৰিছ হাজাৰত। যোনটো এমাউণ্ট তুমি দিয়া মোক যিহেতুকে মই লগৰ হয় তোমাৰ। লগৰ বাদ দিয়াচোন এনেই হ'লেও কোনোবাই যদি তোমাক সুধিছে জানাই কাৰণেহে সুধিছে। হয় নহয় তাকো যদি একো নকয় হে বেয়া মোবাইল এটা যদি দি দিও, উম-উম
তুমি এই দ দহ হেজাৰ টকাত বাপেকৰ কাৰণে সি এ প্লাছ নে কি মোবাইল এটা অনা মানুহে।
অৱ অৱ সেইটো হয় দিয়া।
সি নিজেই নাজানে সেইটো গ'ল আৰু আগতে জানিছিলো চুষ্টিৰ পৰা ফোন থঙোতে মানুহৰ। কেনেকে চিম টো লগাব
অ বোলো তো গম পোৱা? উম তাক বহুত কোৱাৰ পিছত চেঞ্জ হৈছে।
তুমি ক্ৰেডিট কাৰ্ড সি বেলেগে-বেলেগে খুজি অ সি হা ক্ৰেডিট কাৰ্ড বেলেগে খুজিলে তাৰ হাতত ক্ৰেডিট কাৰ্ড নাই কিন্তু তুমি নিজৰ ঘৰৰ বস্তু বস্তখিনি কি আকৌ নিজৰ ক্ৰেডিট কাৰ্ডৰ দি হে আনিব পাৰে।
এই নাজানো আৰু এই তাৰ মূৰত কি চলি থাকে?
হয় ঐ বা নহয় কিবা মানে ভয় কৰে জানোচা কোনোবাই তাৰ পইচা খিনি মাৰিহে দিব কিবাহে কৰিব মানে এনে, এনেকে ভাবে আৰু
তুমি কিবা এটা লৈছা সেই বস্তুটোত তুমি আগতে কোৱাত কি মানে হেৰি আছে তুমি ছোৱালী তোৱালি চোৱা নাই নহয় তুমি কিবা এটা বস্তুহে চাইছা। নাজানো আও, একো বুজি নাপাওঁ মই। সেইটো সিহে গম পাব বুইছা বাকী আমি গম নাপাম।